হেল্ল'?
নমস্কাৰ।
হয় নমস্কাৰ, কি কৰিছে?
অ', মানে একো কৰা নাই মানে, এতিয়া মানে ঘৰতে আছো। ছো মানে, বজাৰত গৈছিলোঁ‌, বজাৰৰ পৰা আহিলো।
অ', বজাৰত কি, কি আনিলে বজাৰৰ পৰা?
বজাৰত চবজি আনিলোঁ‌, মাছ আনিলোঁ‌।
হয়-হয়-হয় অ', চবজি আনিব গৈছিলে?
অ', চবিজ আনিব গৈছিলোঁ‌, আলু, বিলাহী, বেঙেনা, মাছ আনিলোঁ‌।
অ অ অ হয় নেকি, বিলাহীত এতিয়া আন চিজন হৈ আছে ন। বিলাহীও ওলাই, বজাৰতো পায়েই বাৰু।
উম বিলাহীটো পায়েই। আলুটোও পায়। আলুটো মানে পায়।
হয় হয় হয়। আলুতো বাৰু, বাৰ মাহতে চলি থাকে আৰু।
উম, প্ৰিয় প্ৰিয় হয় এইটো চব্জিৰ ভিতৰত চবৰে।
হয় নেকি, আলুটো।
হয়।
উম, আলুতো চবৰ লগতে মিলে।
মানে চবৰ লগতে মানে চব চব্জিৰ লগতে মিলে। মাছৰ লগতো মিলে, মাংস
মিলে, হয় হয়। চবতে মিলে। আৰু কিবা বনালেও আলু টো অকমান দি নিদিলে, মানে ভাল নালাগে। কিবা চব্জি-চব্জি নিচিনা নালাগেই। আলুতো থাকিবই মানে, এটা হ'লো দিবই লাগিব মানে তেনেকুৱা নিচিনা হয়।
অ হয়। আ-আৰু আলুটো আমি ভিটামিন বেছি পোৱা যায় ন আলু খালে। মানুহ কিছুমানে কয়ো, আলু খালে চালু হয় বুলি।
উম উম উম, হয় হয়।
আলুটোও খাব লাগে।
খাব লাগে বাৰু। মোৰ প্ৰিয় চব্জি বুলিবলে হ'লে, মই টেঙা টেঙাএ ভাল পাওঁ বাৰু।
আপুনি টেঙাই ভাল পাই। টেঙা বস্তু এনেকোৱা
ঔটেঙা তেনেকে ভাল পাওঁ আৰু মাংসৰ লগত বনাই মেলি তেনেকে। শাক-পাচলি খাই বেছি ভাল পাওঁ মই।
অ হয়।
শাক বোৰ, বিলাহীটো টেঙাত তে হয়, টেঙাতে পৰে বাৰু। বিলাহীও ভাল লাগে মাংসৰ লগত। বিলাহীটো মই বেছি ব্ৰইলাৰৰ লগত, ব্ৰইলাৰ মাংসৰ লগত বেছি ভাল পাওঁ মানে।
হয় বিলাহীটো ভজা মাংসৰ লগত, মানে ভাজি বনালি ভাল লাগে।
ভাজি বনালে ভাল লাগে হয়। অকনমান
উম।
গ্ৰেভি তেতিয়া বেছি ভাল লাগে আৰু। অ', কি খোৱা-বোৱা ৰেডি কৰিছে নে কি?
নাই, খোৱা-বোৱা এতিয়া ৰেদি কৰা নাই। খোৱা-বোৱা আমাৰ মানে দেৰি হয় মানে।
দেৰি হয় নেকি? অ অ। অ', এতিয়ালৈকে বনোৱা নাই মানে?
অ', বনোৱাই নাই এতিয়ালৈকে।
অ অ। আমাৰ বনাইছে আৰু।
অ, সব মানে ৰেডি হৈ গেল?
ৰেডি হৈ গ'ল আৰু খাবলে আছে খোৱা নাই বাৰু।
উম।
বনাই মেলি আজৰি।
অ হয়।
এতিয়া এনেই আছোঁ।
এনে আছে ন ফ্ৰী আছে এনে
কি কৈছে?
মানে এনে আছে এনে বহি
অ' এনে অ' এনে কিতাপ এনে কিতাপ অকমান চালো চাই মেলি এতি এতিয়া এনেই আছো বাৰু
অ' কিতাপ চালে কিতাপত কি চাইছে গল্প চালে
উম, গল্প মানে কি মই কিবা কিতাপ এখন চাই আছিলো দেই ভাল মানুহ হব খুজো মই কিবা হয় কুমুদ দাসৰ বহুত ভাল লাগে কিতাপখন।
এনে পঢ়িলে বহুত ভাল লাগে কেতিয়াবা টাইম পালে মই চাই থাকো আৰু পঢ়ি ভাল পাওঁ সেই খন।
উম, হয়, হয়। ঠিকে আছে আপুনি বহুত ভাল কাম কৰে মানে যৰি সময়ত কিতাপটো অলপ পঢ়ে চাই এইটো ভাল হয় এইটো
হয়, হয়। এনেকে চাওঁ আৰু আজৰি সময় পালে।
আপোনাৰ ঘৰত এতিয়া কোন কোন আছে?
ঘৰত আছো মই আছো মানুহজন আছে তাত উম, তেনেকে আৰু
অ, আৰু আপোনাৰ মানে ল'ৰা ছোৱালী সৰু নাই।
নাই, তেনেকে হোৱা নাই বাৰু ল'ৰা ছোৱালী তেনেকে সেইটো ব্যস্থতাত অহা নাই আহিব আৰু
ল'ৰা ছোৱালী হ'লে মানে ব্যস্ততাটো অকমান বেছি হ'ব।
হয়।
তেনেকুৱা আৰু খানা বনোৱা বা যিকোনো কামতে কামটো অকনমান বাঢ়িব আৰু
কবোৱা মেলা বা যিকোনো কামেই হওক মানুহ বাঢ়িলে যেনেকুৱাই নহওক কামতটো বাঢ়িব ন?
হয়, মানুহ বাঢ়িলে কামটোও বাঢ়ে।
বাঢ়িব উম, বাকী আপুনি এতিয়া কি কৰি আছে?
উম, মই এতিয়া একো কৰা নাই আজি
অ' পঢ়িব টাইম হোৱা নাই।
অ' পঢ়িব টাইম হোৱা নাই আজি মানে ঘৰত আলুহ আলহী আহিছে মানে ঘৰত।
অ, হয় নেকি? অ' আলহী আলহী আহিছে ফুৰিবলৈ আহিছে নে নাই এনেই?
মানে ফুৰিবলে আহিছে।
অ' অ' হয় নেকি?
অ, কি খুৱাব আলহীক?
আলহী
উম, উম, কি খুৱাব মাংস চাংস কিবা আনিলে?
হয়, মাছ আনিছো মাংসটো আনিছোৱেই।
অ'-অ'-অ'-অ' কি বনাব আজি?
আজি এ মাছ, মাংস বনাব আলহী যিহেতু আলহী আহিছে। সেইকাৰণে ডালি এইবিলাক, চবজি অলপ আজিতো খোৱাটো অলপ ভালে হ'ব।
ভালেই হ'ব আলহী যিহেতু।
হয়, আলহী আহিলে অলপ ভালে লাগে মানে।
ভাল লাগে বাৰু অ', আপুনিতো ঘৰতে আছে এনে, মাহঁতেহে বনাব আপুনিটো নবনাই ন?
অ' হয়, সেইটোহে মানে বেছি বেছি খাব পাৰি।
খাব পাৰিব আৰু।
উম হয়।
সেইটোয়ে ভাল ভাল।
উম, আলহী আহিলে আপোনাৰ ফুৰ্তিও লাগে
উম, উম হয় হয় হয়, হয় হয়। অ', আলহীক ক'ত ফুৰাব?
আলহীক ফুৰাম আৰু, কৈছেতো ফুৰিব মানে যাব খুজিছে, মানে কৈছে শ্বিলং যাম বুলি কৈছে, আলহী। মানে গাড়ী আছে, নিজৰে গাড়ী আছে। শ্বিলং আপুনি কি কি কেতিয়াবা গৈছেনে?
শ্বিলং মই যোৱা নাই দেই, শ্বিলং যোৱাৰ ইচ্ছা এটা আছে, শ্বিলঙত গৰমৰ দিনত বেছি বেছি ভাল লাগে চাগে শ্বিলঙত।
হয়, শ্বিলঙত গৰম মানে ঠাণ্ডাতো মানে থাকেই তাতে।
অ', ঠা-তাতে ঠাণ্ডা হয় ন বহুত? উম। শ্বিলং-শ্বিলংতো যাবলৈ মন আছে দেই, এনেই শ্বিলং জেগাতো বহুত ভাল লাগে হেনো হয়নে?
উম, ভাল লাগে।
আপুনি গৈছে নেকি কেতিয়াবা ছিলং?
মই যোৱা নাই, মই এইবাৰ ফাষ্ট অহ যাম বুলি ভাবিছোঁ‌।
অ', অ', গৰমৰ দিনত ভাল।
হয় হয়, মই ভাবিছোঁ‌ আপুনি শ্বিলঙত গৈছিলে নেকি অলপ জানে নেকি শিলিঙৰ বিষয়ে, সেইকাৰণে মই আপোনাৰ পৰা অলপ জানিব বিচাৰিছিলোঁ‌।
নাই নাই ছিলং তেনেকে যোৱা নাই, শ্বিলং যোৱাৰ এক্সপিৰিয়েঞ্চো নাই। পিছলৈ যাম চাগে, এতিয়ালৈ যোৱা নাই বাৰু।
উম, হয়।
যাব পালে ভাল লাগে আৰু, গ'লে মানে গৰমৰ দিনত তে, গৰমৰ দিনতে যাব লাগে আৰু ন? উম, তাত যিহেতু ঠাণ্ডা পৰে।
হয়।
শ্বিলংটোতো এনে পাহাৰ এৰিয়াই বেছি হয় ন? নিজৰা
হয়, পাহাৰ, পাহাৰ, পাহাৰ এৰিয়া হয়, শ্বিলং।
উম, শ্বিলঙৰ দৃশ্যতোটো বহুত ভাল লাগে বাৰু। এনেই মোবাইল বিলাকত চাই থাকিলেতো, চাব লগীয়াই হয় বাৰু শ্বিলংটো।
উম, হয়, গছ-গছনি মা তে আপোনাৰ
উম, উম, নেচাৰেলি বহুত ভাল ভাল বস্তু আছে তাতে।
হয় প্ৰাকৃতিক দৃশ্যটোও ভাল লাগে।
উম তাৰ শ্বিলঙৰ প্ৰাকৃতিক দৃশ্যটো বহুত ভাল লাগে এনেই মোবাইলত চোৱাইহে আৰু।
এনে তেনেকে চাবলে মন এটা আছে। ভগৱানে যদি ভালে কোষলে ৰাখে আৰু
উম হয়।
বাকী আপোনালোকৰ খোৱা বোৱা দেৰি হয় ন?
উম খোৱা বোৱা দেৰি হয় আপোনাৰ এঘাৰটা এঘাৰটা বাজে। কেতিয়াবা এঘাৰটাৰ পিছলৈও খোৱা হয়।
অহ হয় নেকি? বহুত দেৰি তেতিয়াহ'লে।
হয় দেৰি হয় কেতিয়াবা বাৰটা বাজে বাৰটা পাৰো হয় কেতিয়াবা। মানে খোৱাতে বাৰটা বাজে আৰু সেনেকুৱা।
অ' দচ চাৰে দচটা মান বজালৈকে হৈ যায় আৰু খোৱা বোৱা।
অ'।
চাৰে দচটামান বজালৈকে এঘাৰটা মান বজালৈকে শুৱাটো হয় আৰু। শু আৰু এঘাৰটামান বজালৈকে। ৰাতিপুৱাও ইমান দেৰি নকৰো যে। উঠাটো অকমান সোনকাল কৰোঁ, চাৰে পাঁচটা ছটামান বজাত।
উম।
আপোনালোকৰ কি? উ, ৰাতিপুৱা দেৰি হয় ন' নেকি? উঠা?
অ', অ' ৰাতিপুৱা মানে সেনেকুৱা দেৰি নহয় ছয়টা বজাতে উঠো।
অ', হয় নেকি?
উম, হয়।
অ'।
ৰাতি দেৰিলৈ টোপনি মাৰিল ছয়টা বজাত উঠো, কিছুমানে কয় আকৌ কিছ কিছুমানে কৈ আকৌ আঠ ঘণ্টা টোপনি মাৰিব লাগে।
হয়, হয়।
সেইটো আৰু সেইটো আৰু ইমান নহয় এইটো আৰু আমি এনেকুৱা নহয়।
অ', অ', অ', অ দেৰিকে শুৱা হ'লো ছটা বজাতে উঠে আপুনি?
উম, ছয়টা বজাতে উঠো মানে, মোৰ উঠি কিনে ভাল লাগে কিবা এটা।
অ', অ', যিমান ৰাতিপুৱা সোনকালে উঠিব পাৰিলে নিজৰ কাৰণেটো ভাল।
উম হয়, ছয়টা উম, ৰাতিপুৱা উঠি কিনে মানে অলপ বাহিৰত যাওঁ অলপ মানে ৰাস্তালৈ আহোঁ।
অ', অ', অ'।
ভাল লাগে যিহেতু বহুত গৰম দিছে ন' ৰাতিপুৱা উঠিলে অলপ ভাল লাগে।
উম, উম। উম ৰাতিপুৱা সময়কন বহুত ভাল লাগে, ৰাস্তাত খোজ কঢ়িব লাগে আৰু ৰানিং চানিং কৰিব পাৰিলেতো বহুত ভাল ন'?
অ'।
আপুনি অ', ৰাণিং চানিংটো আপুনি নকৰে? কিছুমানেতো অ', উম উম এটা সময়ত পুলিচৰ কাৰণে ৰাতি তিনটামান বজাতে উঠি ৰানিংও কৰি পাইছো।
অ', ৰাতি তিনিটা বজাত উঠি?
অ', ৰাতিপুৱা তিনিটা বজাত উঠি। ভালো লাগে বাৰু। কষ্টটোতো কৰিছিলো, বাট চাকৰি নাপালো আৰু। এৰি দিলো এতিয়া, চাকৰি আশা বাদ দিলো আৰু।
অ', এতিয়াতো আপুনিটো মানে হাউচ ৱাইফে হ'লে।
অ', হয়, হয়, হয়, অ', ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়।
অ', শুভৰাত্ৰি।
হয়, ঠিক আছে।